হেল্ল
হেল্ল
অ শুনিছানে?
অ' ক আছো এনে।
কি কৰিছ?
আছো এনে তই কি কৰিছ?
মইও আছো এনে বহি বাকী এতিয়াতো কলেজ বন্ধই।
তাকেইতো বন্ধ ইমান আমনি লাগিছে ঘৰত থাকি তোৰ? তোৰওতো বন্ধ হৈ
উম মোৰো বন্ধ ঘৰত থাকিয়ে একে, সেইফালে বৰষুণ দিছে নেকি?
অ এই আ অলপ আগত ইমান ৰ'দ আছিল বাপৰে আৰু হঠাতে তাৰপিছত এতিয়া বৰষুণ দিয়া হ'ল।
তহঁতৰ এইফালে দিছে নে নাই?
ৰাতিপুৱা দিছিলে এতিয়া আৰু দিয়া নাই। বাকী ঘৰত ভাল নে চবৰে?
উম ভাল ভাল তোৰ ভাল?
উম, আছে ঠিকেই চবে। বাকী ব্যস্ত আছ নেকি বাৰু?
নাই নাই নাই ক।
নাই বোলো এনেই কল কৰিছিলো ঘৰত এনে ব'ৰ খাই আছো বোলো তোৰ লগত কিবা কথাই পাতো।
উম তাকে ময়ো বৰে হৈ আছিলো ঘৰত। ইমান আমনি লাগে একমাহ বন্ধটোত ন?
অ সেইটোৱে এ বাকী তই এনে কচোন তোৰ এনে মাজতে কিবা ধেমালিৰ ঘটনা ঘটিছিল নেকি
ঘটিছিল দে মানে এতিয়াও মনত পৰিলে হাঁহি থাকো জমনি আছিল কিন্তু ঘটনাটো
কি হৈছিল কচোন ক
মানে এদিন মই কলেজলৈ বহুত মানে জল্দি জল্দি ওলাইছিলো হা তাৰপিছত ভাবিছিলো সকলো ঠিকে আছে তাৰ পিছত মানে ইমান জল্দি জল্দি ওলালো তাৰ পিছত গৈ পেলাই যেতিয়া ক্লাছত পালো- ক্লাছত, কলেজত পাওতে মানে পাইহে গম পালো যে, মই বেগটো ঘৰতে এৰি আহিছো।
এচ ইমান ডাঙৰ কথা, তাৰ পিছত তাৰপিছত কি কৰিলি?
কি কৰিম আৰু মানে মোৰ বন্ধুক ফোন কৰি মানে। তাৰপিছত নট ললো তাৰ পিছত গোটেই দিনতটো সেই। কথাতে হাঁহি আছিল হাঁহি আছিল অ' মানে হাঁহি আছে চবেই মোৰ ওপৰতে। তেনেকে আৰু।
ইচৰাম তাৰ পিছত তোক একো এ' শিক্ষকে একো কোৱা নাছিল?
অ' মানে। ভাগ্য ভাল বিশেষ একো নকলে আৰু সেইদিনাখন ইমান এটা একো মানে। পঢ়োৱাও নাছিল ত' তেনেকে আৰু।
উম বাকী মোৰ লগতো এটা এনেকুৱা ধেমালি ঘটনা ঘটিছিল কিন্তু।
অ' কি ঘটনা কচোন মোকো।
মই এদিন মানে ভুলতে দুটা বেলেগ। জোটা পিন্ধি বাহিৰ ওলাই গৈছিলো।
হে ৰাম, তাৰ পিছত? কি হ'ল?
তাৰ পিছত বহুত দেৰি পিছত মই মানে ভাবাই নাই মই কি পিন্ধিছো কি পিন্ধা নাই। ইমান লক্ষ্য কৰা নাই, সেইদিনা মানে কি হল আমাৰ বন্ধু বান্ধৱী কেইটাৰ মানে। কৰবালে এনেকে যোৱাৰ শেষ হল আৰু কি আজি এনেকে। যাম কৰবালৈ ঘূৰিবলে, সিহঁতে মোক। ফোন কৰিছে কি তই বোলে আহিয়ে পোৱা নাই, মই খৰ ধৰ কৰি কিনে একে। জোতাযোৰ পিন্ধিলো, পিন্ধি কিনে মই গমেই পোৱা নাছিলোঁ। তাৰপিছত এজন বন্ধুৱে চাই কি চাই হাঁহি আছিল মই বোলো কি। কি চাই আহি আছে। ইমানকে মূৰ ফালে, তলৰ ফালে কি চাই আহি আছে। তাৰ পিছত দেখিলোঁ মই জোতা। জোতা বেলেগ - বেলেগ পিন্ধি আহিছিলোঁ।
অ' হয় নেকি? ধেত মানে। ইমান জমনি এনেকুৱা ঘটনা মানে হলে প্ৰথমতে।
লাজ লাগে পিছত মানে।
উম।
মজাও লাগে দেচোন।
অ' ভাল লাগে।
বাকি ক।
বাকী সেইটোয়ে এটাৰ পিছত।
জুমুনি ইমানে জুমনি আছিল কথাটো মানে মই হাহি ৰখাম
তাকে ক
তাৰ পিছত মানে মই মই নিজে তাৰ পিছত যেতিয়া দেখিলো মোৰো। ইমান বেছি হাঁহি উঠিল এনেকুৱাকে মই হাঁহিছিলো। আৰু লাজো লাগিছিল অলপ, এনেকুৱাই হ'ল আৰু।
আৰু এনেকুৱা ঘটনা হ'লে তোৰ প্ৰথমতে লাজ লাগে এতিয়া যে মই তোক কৈ আছো মোৰ লাজ লাগা নাই এতিয়া মোৰ মজা লাগিছে তয়ো হাঁহিলি ময়ো হাঁহিলোঁ
তাকেতো ইমান মানে লাজ লাগে প্ৰথমতে কিন্তু মানে আকৌ পিছত সেইটো ভাবি আকৌ মজাও লাগে হাহা হাহা হাঁহাও যায় সেইবোৰ ভাবি পেলাই
অ সেইটোৱে বাকী এনে তই আন কিবা ধেমালিয়ে ঘটনা মনত পেলাব পাৰ নিকি মানে কিবা আছে নিকি তোৰ জীৱনত আৰু কিবা এটা ধেমালি এনেকুৱা হৈছে
অ এদিন মানে ফ'ন তোমাৰ কথা পাতি পাতি হেৰি মই ফোনত খুব কথা পাতি পাতি টিভি ৰিমট টো ফ্ৰিজৰ ওপৰত থৈ দিছিলো
বাহ ভাগ্য ভাল তই ফ্ৰিজৰ ওপৰতে থৈছ ভিতৰত ফ্ৰিজৰ ওপৰতে থৈছ ভিত তৰত যে নথলি
অ তাৰপিছত তাৰপিছত মই তই দহ মিনিট মান বিচাৰি আছো আছিলো পিছত দেখিছো ফ্ৰিজৰ ওপৰত আছে
মোৰো এনেকুৱা হয় কেতিয়াবা মানে ফোনটো হাততেই থাকে আৰু ফোনটো বিচাই থাকো ভাবচোন ভাব ফোনটো ইমান বেছি মই গাধ ফোনটো মোৰ হাততে থাকে কিন্তু মই ফোনটো বিচাৰি থাকো
অ তাকে তো ভাল দে
আৰু মানে সেইটো বহুত মানুহ লগতে হয় আৰু নিজৰ বিবিছাত নিজৰ ওপৰত তাৰপিছত
উম তাকে হাঁহি উঠা যায় পিছৰত আৰু ধেমেলীয়া ঘটনাবোৰ মানে মন বেয়া থাকিলেও মানে হাঁহিবলৈ বাধ্য কৰায় এতিয়া তই মোক মই এতিয়াতো এনে আমনি মানে আমনি পাই মান লাগি আছিল মোৰ ন ঘৰত থাকি তই এতিয়া ফোনটো কৰিলি অলপ হাঁহিলো দেচোন
হয় সেইটোৱে সেইবাবে মই মানে এনেকুৱা ঘটনাবোৰ মানে সহজে মানে নাপাহৰোৱে সেয়ে কৰি থাকো
উ আচ্ছা তই কেতিয়াবা ভুল মানুহক মেছেজ পঠাইছ নিকি
অ অ কিয় যে নপঠাম পঠাইছো এবাৰ বন্ধুলৈ পঠা পঠিয়াব লাগে মেছেজটো ভুলতে আন এজনলৈ পঠাই দিছিলো মানে
তাৰ পিছত
লগে লগে ডিলিট কৰিলো কিন্তু তেওঁ ইতিমধ্যে পঢ়ি পঢ়িছিলে মেছেজ টো
অ লাজ লাগিছিল চাগে নিশ্চয় তোৰ
বহুতে এ নি পিছত ইমান হাঁহিছিলো মনত পেলাই কথাটো।
অ, তাকে ধেত, তেৰিকা‌ এনেকুৱা মানে কি কৰিবি আৰু? আৰু, উম, তাকেই বোলো। উ, মানে অ, হেৰি মোৰ লগতো তেনেকুৱা হৈছিল, মানে ভুলতে মাকক মাকক এটা ষ্টিকাৰ পঠাই দিছিলোঁ, যিটো মানে বন্ধুলৈ পঠাব লাগে।
মায়ে কি ক'লে?
মাকে সুধিলে, সেইটো মানে কি? মই কি ক'ম, বুজি পোৱাাই নছিলো, তাৰ পিছত বোলো, সেই তেৰিকা
ব, বাকী তই এনে কেতিয়াবা কাৰোবাৰ নাম পাহৰি গৈছ নেকি?
অ, এজনক চিনি পাইছিলো হা, কিন্তু মানে নামটো একেবাৰে মনলৈ অহা নাছিল।
কিবা বেলেগ কিবা নাম ৰাখি থৈছিলি নেকি, সিয়াৰ নামটো জান নে তই এনে?
নাম নকৈ সাধাৰণ কথা পাতিছিলোঁ, মানে সেইকাৰণে পাহৰিয়ে থাকিলো তাৰ আচল নামটো।
উম, আৰু মানে কাজিয়া-চাজিয়া চাগে বেছিকে কৰিছিলে সেইকাৰণে পাহৰি থাকিলি তাৰ নামটো। সেইকাৰণে নাম এটাই তই, নিজে মাতাকে দি দিছিলি।
অ, মানে এনেকে মানে এনেকে নীক নেম ৰখা গৈছিলে, সেই নীক নেমটো ন, মাতোতে, মাতোতে আছল নামটো মানে পুতুককে মনলে নহাই হৈ থাকিল।
উম, এতিয়া তহঁতৰ ভালনে?
অ, আমাৰ ঠিকে আছে বন্ধুত্ব আমাৰ, বন্ধুত্ব আমাৰ, ভালে আছে দে।
উম, বাাকী মানে মোৰ লগতো এবাৰ এনেকা কোৱা হৈছিল, মানে নাম পাহৰি অই, শুন, এনেকে বুলিহে মাতি দিছিলো।
সেইটো বহুতেই কৰে দেই।
উম, এ, এনেই তোৰ কেতিয়াবা কি ক, ক, ক,?
এনেই তোৰ মানে, তোৰ নিজৰ কথাতে তোৰ হাঁহি উঠে নেকি কেতিয়াবা?
অ, উঠে বহুত বাৰ, মানে কিবা ভুলকৈ কৈ পালেও তাৰ পিছত নিজে হাঁহি পাওঁ, আকৌ উম, মই এইটো কৰিছিলো, এইটো কৰিছিলো।
মোৰো তেনেকুৱাই হয়।
অ, তেনেকুৱাই বাকী তই এনে পিছলি পৰিছ নেকি, কেতিয়াবা?
এবাৰ, অলপ পিছলিছিলো ভাল কথা একো, হোৱা নাছিল, জান।
মানুহে হাঁহিছিল নেকি?
প্ৰথমে মোক উঠাই দিলে, তাৰ পিছত সকলোৱে হাঁহিছিল মইও হাঁহি পেলাইছিলো।
অ, মানে মোৰ মতে এনেকুৱা সৰু, সৰু ঘটনা বোৰে পিছত ভাল স্মৃতি হৈ থাকে জান, নে।
উম, উম, একদম একদম।
উম, বাকী এ ঠিক আছে দে আজি ৰাখিছো মায়ে মাতি আছে আজি আৰু বা কি ধেমালিৰ হয় আৰু আমাৰ ঘৰত।
উম ঠিক আছে তেন্তে।